অৱাক
এ এনেই বহি আছো।
অ মই কাম কৰি আছিলোঁ। ঘৰতে
আচ্ছা কাম কি কাম কৰি আছিলা?
এই খুৰাই কিবা জপনা এখন বৈ আছিলে বাঁহৰ। তাৰে কামি কামি অলপমান কাটি থৈছিলে মই কামি কেইটা কঢ়িয়াই দিছোঁ।
উ মইও এই বহুত গৰম চেণ্ডাৰ পৰা আহিছিলো হাত ভৰি ধুৰি পেলাই ফে- ফেনৰ তলত বহি আছোঁ।
আচ্ছা গৰম পৰিছে ন পুৰা।
পুৰা বেৰকেইটা পুৰা গৰম হৈ আছে পুৰা একদম গৰম চুবও নোৱাৰি। তাৰ বিচনাটোও গৰম হৈ আছে ফেনৰ হাবাও পৰা গৰম হাবা আহি আছে।
হয় হয় হয়।
উম বহুত গৰম।
তাকে মানুহ ওলাব নোৱাৰা নিচিনা হৈ গৈছে কাম কৰাৰাকেইজনতো আৰু অৱস্থা নাই চাগে এই গৰমত।
অ বে কাম কৰা বিলাকৰ অৱস্থাই নাই কেনে কে কাম কৰিছে ভাবা না এবাৰ। ঘৰ বান্ধি আছে অ আমাৰ ঘৰ মানে নতুনকে বান্ধিে আছে ন, তাহেত কাম কাম কৰা মানুহ বিলাকে যেনে তেনে কৰে পুৰা মানে ঘামি পৰিছে।
হয় হয় প্ৰেচাৰ ষ্টক থকা এইবিলাক মানুহ বিলাকতো বহুতো তেনেকে মৃত্যু হৈছে এনে ইমান গৰম পৰিছে।
অ বহুতো মানুহ মৃত্যুৰ মুখতো পৰিছে বহুত। ত আৰু এতিয়া শুনা এতিয়া আহ ফতকে বৰষুণ দিলেও মানে তোমাৰ গৰমতটো ওলাই আহে।
হয় হয় হয় বৰষুণ। নাই নাই এইকেইদিন খেতি বাতিৰ তথাৎ বৰষুণৰ দেখা মানে।
অ খেতি বাতিও এইবাৰ, সিবাৰ যে হৈছিলে পুৰা খৰাং বতৰ এইবাৰো সেনেকুৱাই হ'ব নিচিনা লাইক এবাৰো মানে বৰষুণ ইমান নাই খেতি বাতি এতিয়া পথাৰত পানীয়ে নাই। যোন দহ ঠাই ঠাইখিনিত এতিয়া খেতি হায় কিন্তু যোনখিনিত অলপ দাম আছিল য'ত আগতে ভাল খেতি হয় এতিয়া নহয়।
হয় হয় হয় এতিয়া কি কবা কিবা খালা নাই ভাত পানী?
অ ভাত পানী খোৱা নাই আজিকালি কিনো কবা আৰু। অথনি চবজি বনাইছিলে কিবা বিলাহী বনাইছিলে হে মানে ক্ষাত বিলাহীতো এনে টেঙা হয় নাই। এচিড থাকে কিন্তু খাও যে তিতা তিতা লাগিছে।
আৰে কি কোৱা মোৰো একে নহয়। আমাৰ ঘৰত জিকা আছিলে জিকাটো গম পোৱাই নহয় মাজে মাজে কিছুমান তিতা ওলায়।
অ।
ৰাতিপুৱা মানে খুৰীয়ে জিকা চবজি বনাইছিলে ন তাৰ পৰা অকনমান খাইছিলো ইমান তিতা পালো তাৰপৰা খুৰিও চাই আছিলে তাপা সেইখিনি পেলাই দিলে খাব নোৱাৰিলে আও। মানে কি কিনি আনিছিলে বজাৰ পৰা।
আত্চ্ছা এই আজিকালি চবজিবোৰো বহুত বেয়া হৈ গৈছ-
সেইটোৱে এনে গোটেই সাৰ দিয়া কীটনাশক
উম গোটেই সাৰ দিছে। তোমাৰ প্ৰটেছ ইউৰিয়া হেচি
মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া। এতিয়া খে খাবই নোৱাৰিলো ৰাতিপুৱা ভাত নাখালো তেনেকে এতিয়া মই বাহ- বাহিৰলৈ ওলাই গৈ কিবা এটা হোটেলতে খাই আহিছো তাৰ পৰা এয়া কাম কৰি আছিলোঁ। খুৰাৰ লগত ঘৰৰ
কে দিয়ে মানে যোনটো বজাৰৰ পৰা আনে ন চবজি কেইতা। আমি অনাতকে বেয়া চবজি আনে পেলাই দিয়ে মই সেইদিনাখন এটা নিউজ শুনিছিলো।
মই মানে অকণমান টেণ্ডাৰৰ ফালে ওলাই গৈছিলো ত তাতে ভোক লাগিলে, তাতে খাই আহিলোঁ আৰু, ‌ উপায় নাই মানে।
অ' হাচ্ছা! হয় বাৰু হয়, উম আজিকালি চব্জিও বহুত বেয়া হৈ গৈছে। অঁ চাবা হা। আ! আ! আগতে আমি যোনটো পিয়াজ খেতি কৰোঁ ন, পিয়াজ খেতি। খেতি, খেতি কৰোতে নৰ্মেলি বেজ থাকে মানে ৰঙা থাকে। কিন্তু আজিকালি যোনবিলাক পিয়াঁজ কিনি আনে, সেইবিলাক পিয়াজত পুৰা কোলা- কোলা কিবা দাগ লাগি থাকে।
অ' অ' এইটো পাই আছোঁ গুৰি গুৰি নিচিনা ক'লা- ক'লা।
কোলা কোলা সেইটো চাইছে? অ' হেৰি হে‌ হেৰিটো কন মানে, খালে মানে বহুত দিন খাই থাকিলে মানে তুমি ম, মৃত্যুৰ মুখতো পৰিব পাৰা বোলে।
অ' এইটোতো বহুত হানিকাৰক হয় স্বাস্থ্যৰ কাৰণে, এতিয়া সেই তোমাৰ মানে মানে যিমান যি পাচলি নোখোৱা সেইটো নিজৰ ঘৰৰ মাটি থাকিলে তাতে কৰিব লাগে, ‌ পুৰা তোমাৰ, প্ৰাকৃ কি সাৰ এনে গৰু গোবৰ এইবোৰাক এইবিলাক দি পেলাই পাচলি খেতি কৰিব লাগে বেছি সাৰ চাৰ প্ৰয়োগ কৰি ইউৰিয়া এনেকুৱা ধৰণৰ প্ৰয়োগ কৰিলে মাটিৰো, ব মাটিতটোও মানে তোমাৰ হিউমাছ নাইকিয়া হৈ যায় ন। মটিৰো বেয়া হয়, গুণ মাটিৰ গুণটোও বেয়া হয়, তাৰ তাৰ উপৰি শাক পাচলি খিনি অধিক সাৰুৱা হয়, ডাঙৰ, দেখিবলৈ ভাল হয় ডাঙৰ হয়, কিন্তু ই স্বাস্থ্যৰ কাৰণে হানি আৰু, মানুহ বিলাকেতো এয়াই খাই আছে, এতিয়া আজিকালি। মাজতে গাওঁ, হয় আমাৰোঁ মানে এতিয়া খেতি কৰি, খেতিৰ শাক পাচলি এটা দুটা আছে কিন্তু। মানে যথা, যথেষ্ট পৰিমানে খাব পৰা শাক পাচলি নাই দিয়া, লগাও নাই মানে। ৰঙালাও, কবি, আলুৰ দিনত কৰে, এতিয়া শাক পাচলিতো তেনেকে ইমান নাইয়ে ন।
উম, উম, শাক পাচলিটো নাই এতিয়া, এতিয়া চোৱা দেই এতিয়া তুমি চোৱা বতৰটো সেনেকুৱা, বতৰ ওপৰতে চবজি বিলাকৰ খেতিটো ভাল হয় মানে, শাক পাচলি বিলাকৰ খেতিটো ভাল।
উম বতৰে, কিমান গৰম ৰ'দ বৰষুণ চৰষুণ অলপ দিব লাগে ন।
বৰষুণ দিবলৈ তেতিয়া ৰ'দ দিছে আৰু যোনটো টাইমত বৰষুণ দিব নালাগে তেতিয়া বৰষুণ দিয়ে। মানে চব মানুহৰ
মানুহৰে কাৰোবাৰ এইবোৰ গম পোৱা নাই সকলো, নিজে প্ৰকৃতি ধ্বংস কৰিছে, গছ গছনি কাটি একদম অৱস্থা নাইকিয়া কৰিছে, উদ্যোগ বনাইছে, কিবা কৰিছে। এতিয়া প্ৰকৃতিয়ও নিজৰ ৰূপ ধাৰণ কৰিছে নহয়, তেওঁৰ বেয়া অৱস্থাটো। প্ৰকৃতি বেয়া হ'ব এই মানুহে যেতিয়া ইমান কষ্ট দিছে প্ৰকৃতিক গছ গছনি কাটি লৈ আদি কৰি পেলাই। জনসংখ্যা কিমান বৃদ্ধি?
উম হয়।
উম আৰু য'তে-ত'তে, য'তে-ত'তে কেমিকেলৰ কাৰাখানা তাতে।
কাৰখানাতে হক, য'তে ত'তে কিবা কিবি বোৰ খাই পেলাই প্লাষ্টিক টো তাত য'তে ত'তে পেলাই দিয়ে, দাষ্টবিনত নেপেলায়। তোমাৰ বেছিকে প্লাষ্টিক ইউচ কৰণ সেইটোৱে জ্বলাই দিয়ে ত সেইটো মানুহে জন প্লাষ্টিক কেতিয়াও এইটো নহয় বুলি মানে পাঁচশ বছৰলৈকে
প্লাষ্টিকটো এনেও হজম মানে, নহয়ে তোমাৰ।
উম মিহলি নহয়।
কি পৰিৱেশ বিনষ্ট কৰিবই প্লাষ্টিকে। কৰিলেও এইটো বহুত হানিকাৰক গেছ উলাই নহয় তাত, তেওঁ পোৰা হাঁওঁফাঁওৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।
অ' হাঁওফাঁওৰ ৰোগৰ সৃষ্টি কৰিব পাৰে, তোমাৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে, ন প্লাষ্টিকৰ কাৰণে। এতিয়া, ইয়াত, এতিয়া চোৱা দেই আমি বায়ুমণ্ডলত পুৰা মাইক্ৰ' প্লাষ্টিক মানে, ক্ষুদ্ৰ ক্ষুদ্ৰ প্লাষ্টিক ঘূৰি থাকে তুমি, উশাহত কেতিয়াবা মানে প্ৰায়ে আমি লওঁ বোলে যোনতটো জেগাত পলিচন
অ অ মাইক্ৰপ্লাষ্টিকটো প্ৰায় আও পানী পৰ্যন্ত ডিছ প'জেবল গ্লাছ থাকে কিবা থাকে বটল থাকে। সেইবিলাকতো মাই মাইক্ৰপ্লাষ্টিক থিক যাই ন আৰু পানী যদি তুমি গৰম পানী যেনেকা প্লাষ্টিকত প্লাষ্টিকত। পাত্ৰত যদি তুমি গৰম পানী খোৱা মাইক্ৰপ্লাষ্টিকটো হণ্ড্ৰেড পাৰ্চেন্ত যাবই।
দ হিংসা পথো আৰু আৰু যোৱান অ ক'ল্ড ড্ৰিংক, চল্ড ড্ৰিংক যে বাহিৰত দোকানৰ বাহিৰত যে এনেকে ৰ'দত থৈ দিয়ে- অ তেতিয়াত তেত- তেতিয়া তোমাৰ কল্ড ড্ৰিংক টো গৰম হৈ পেলাই মানে তাত মাইক্ৰ'প্লাষ্টিক সৃষ্টি হয় আৰু সেইটো আ- ফ্ৰিজত ভৰাই পেলাই আমি কনজিউম কৰিলে এইটো চবছে স্বাস্থৰ কাৰণে বেয়া হয় জানে নাই?
হয় হয় তুমি এতিয়া ৰিচেন্টলি তুমি নিউজ এটা শুনিছানে নাই?
কি নিউচ কোৱাচোন?
হেৰি কিবা এফ এছ এছ এনে কিবা এটা যেনিবা এনেকে ফুড চছেফটি ডিপাৰ্টমেন্টৰ এটা ডাঙৰ ইন্টাৰেছনেল কোম্পানী তেনেকোৱা কিবা আমি যিবোৰ খাওঁ যে, এনাৰ্জ ড্ৰিং-
উম।
ৰেডবুল হওক, ষ্টিং হওক, কেম্পাৰ, গলপুষ্ট তেনেকে আৰু কেইমান আছে নহয়। এডৰালিন ৰাজ সেইবিলাকক মানে মানে- তি শীঘ্ৰে টেষ্ট কৰি কৈছে মানে এইবিলাক এনাৰ্জী ড্ৰিং নহয় এইবিলাক মানে বেন কৰা উচিত। মানে এইটো খাব খাব নালাগে বুলি কাৰণ হাইলি এলাৰ্ট নটিচ নটিচ পঠিয়াইছে কোম্পানী বিলাকলৈ। এই নিউজটো পাই আছো মানে। আমি অত অত বছৰ খাই আছো আমি তথাপিও ইমান গম নাপাওঁ দেখিছা। কিমান এফেক্ট কৰিব বাৰু এইবিলাকে স্বাস্থ্যৰ
উম আমাৰ আমাৰ দেশতে মানে ফুড চেফটিৰ চেফটিৰ ওপৰত ইমান ৰোল নাই জানা নাই?
আজিকালি সকলোতে মিহলোৱা কাৰবাৰ। চব নকলি নকলি পায় পনীৰ নকলি, গাখীৰ নকলি
আগতে কয় বোলে আগত ততে কৈ ঠিকদাই গাখীৰত পানী দিয়ে বোলে এতিয়া চবতে পানী দিয়া দিয়া নিচিনা হৈ চবতে- কিবা কিবি মিহলি থাক-
আহ কেমিকেল চব ৰাসায়নিক পদাৰ্থ মিহলাই থকা-
চব ৰাসায়নিক পদাৰ্থ পাইছো পাইছো।
তোক তোমাৰ কিবা গেৰেণ্টি আছে নে তাত ফল মূল দিয়ে বুলি?
তুমি পিছফালে লুটিয়ে পেলাই পঢ়ি চাবা। কিমান তোমাৰ ফল ফল টো কিমান দিয়ে চব কিবা কিবি কেমিকেল থাক- আৰ্টিফিচিয়েল চুইটনাৰ থাক- সেইটাহে তোমাৰ আহ কালাৰ দিব- ফুড কালাৰ মিচ কৰিব তাহত তোমাৰ অহ ৱাট- পানী মিক্স কৰিব কিমান কিবা কিবি মিক্স কৰিয়ে থাকে। সেইবিলাকটো স্বাস্থ্যৰ কাৰণে এনেও বেয়া হয়। আৰু আৰু আ আৰু এইটো এ কিছুমান প্ৰডাক্টত যে যেনবাই আহ অ কিছুমান প্ৰডাক্টত মানে হেল্ডি বুলি লিখা থাকে ন। যেনেকে ৰিয়েল জুচ তে ৰিয়েল জুচ
অ ৰিয়েলটো গম পালোঁ। পেকেটত মানে তোমাৰ কাগজৰ যোনটো পেকেটত যে দিয়ে সেইটো নেকি?
অ সেইটো সেইটোত সেইটো ৰিয়েল বুলি লিখা থাকে কিন্তু চাইডৰটো লিখা থাকে ইয়াত অ ৰিয়েল মানে আৰ্টিফিচিয়েল ৰিয়েল বস্ত-
অ ৰিয়েল ফুড ইজ কৰা হয় বুলি তেনেকে লিখা নাথাকে ন?
অ', নাথাকে, মুঠতে ব্ৰে নামে ৰিয়েল কৰি দিহে ত মান ত উম মানুহে ভাব মানুহে ভাবিব যে এইটো ৰিয়েল বুলি, কিন্তু নহয় ৰিয়েল। এই তাৰ আমুলৰো এটা কিবা এটা কেচ ওলাইছিলে দেই আমোলে কিবা ৰিয়েল আহ-আহ ফ্ৰেচ-ফ্ৰেচ কিবা পনীৰ নে কিবা এটা উলিয়াইছিলে হা। কিন্তু তাত চাইডত-ছাইডত লিখা আছে যে এইটো
অ'।
এই এইটো ফ্ৰেচ নহয় কিবা আৰ্টিফিয়েল পনিৰে না ব্ৰেণ্ডৰ নামে ফ্ৰেচ পনীৰ বুলি লিখাথাকে।
হয়-হয় পনিৰটো টেষ্ট কৰিব লাগে সাধাৰণতে। কিবা আইঅডিন টেষ্ট নে কিবা এটা কৰি পনিৰ টেষ্ট তৰা যায় ন সাধাৰণতে? পাইছোঁ মানে বহুতত আয়ডিনত পনীৰ টেষ্ট কৰে।
অ', আয়দিনত পনিৰ টেষ্ট কৰে।
হয়-হয়, উম। উম-উম-উম-উম।
ঠিক আছে তেতিয়াহ'লে মাত্ৰ
হয়-হয়-হয়-হয়, ঠিক আছে। অ পাছত লগ পাম হয় অ'।